অ
অ শুনিছো কি কৰিছ
এ আমাৰ এওৰা পকৰী বনাবলৈ হেৰি কৰিছে ক যো-জা কৰিছে ভাত বনাম এতিয়া গৰম নাই উঠা ইয়াত বৰষুণ দি আছে
অ
কিবা এটা খাও খাও লাগিছে আজি
অ মই মই আমাৰ আকৌ চৰ্বত বনাইছে মায়ে দিছে এতিয়া একমান খাইছো
অ না ইয়াত গৰম না উঠা বৰষুণ দি আছে আবেলি পা একেৰাহে বৰষুনে দি আছে আওঁ
অ', আমাৰ ইয়াতো অকমান বৰষুণ দিয়া হ'লে সঁচাকে।
দিবগে-দিবগে।
মই এতিয়া গাটো ধুবগে লাগিব। গাটো ধুুলে অকমান ভাল লাগিব নিকি।
তোৰ মবাইলটো কত আছে ঐ হস্পট টো দে মোৰ শেষ হৈ গল
আমাৰ একদম হেৰি কৰি আছে কিবা চৰ্বত দিছে ইজনীক দিছে সিজনীক দিছে
অআ
চাহ কি চৰ্বত দিছে বোলে ইজনীক দিছে সিজনীক দিছে দেউতাক দিছে মোক দিছে
বাহ, খোৱাৰ হে কথা আও
খাবহে লাগে আঔ মুখ আগত হাজিৰ
উম
খা আৰু
ঘৰৰ নেমূ্ তাতে।
অ', ঘৰৰ নেমু অ', আমাৰ এটাহে লাগিছে।
অ', ঘৰৰ নেমুনো সোৱাদেই বেলেগ।
আমাৰ এটাহে লাগিছে।
হয় নহয়। পকৰী চ্লাহ নে কি।
কি কৈছ
পকৰি চাহ নে কি।
অ', পকৰীয়ে চাহ খাব, বাৰ তাৰিখে চাহৰ লগত খাব বা চাহৰ লগত, নহয় এ হেৰি ডাটা এক্সপায়াৰ বুলি দেখা নিচিনা লাগিলে কিন্তু বাৰৰ হেৰি', উম', বাৰ কি বাৰ তাৰিখে এদাই হ'ব', এ', বুলি দেখিলোঁ এতিয়া',
অ', বাৰ তাৰিখে শেষ হ'ব ৰিচাৰ্জটো',
অ', ৰিচাৰ্জ বাৰ তাৰিখে শেষ হ'ব',
কাইলেহে বাৰ তাৰিখ।
অ', কাইলে বাৰ তাৰিখ, তাকে মই আজি এদাই হ'ল বুলি ভাবি পেলাই হটস্পট ল'ব লৈছিলো।
তোৰ ভাগৰনে।
অ'।
অ'।
তহঁতকে উম', ফোন কৰি, হা',
মই এতিয়া কৈ দিম বা তোৰ ভাগৰটো নাই যদিও',
অহ', ঠিক আছে, বাৰ তাৰিখে, ভাত পানী কিহেৰে হ'ব?
ভাত পানী, আমাৰ একো থিৰাঙে কৰা নাই দিয়া, এতিয়া কি আনিছে বাৰু চাই লওঁ পাই', অ', মাছ আছে বাৰু অথনি',
অ', আমাৰো যে থিয়াঙে, আমাৰো একেই থিয়াঙে নাই কৰা',
অ', বৰশ- বৰশী বাইছিলে ভিন্দৱে, মাছ উঠিছিলে',
বাহ', মই আজি ভিডিঅ' এটাত দেখিছিলোঁ বৰশী বোৱা, ইমান বৰশী বাবলে মন গৈছে',
অ', অ', মই বৰশী', কিবা ভিডিঅ' বনাব পাম নহয়, উম', মই নিজৰ চেহেৰাটো দেখুৱাবই নোৱাৰো তাৰপা', নাই', -নাই', হিঃ', -হিঃ', নাই', -নাই',
এনেই', তই এতিয়া বেলেগে হ'লেওঁ ভিন্দৱে বৰশী বোৱা হ'লেও ওই তই না',
মাছটো কিমান দীঘল বুলি সোধিছে বুলি ক চোন, অহ', -উম', মাছটো কিমান দীঘল বাৰু তই কচোন?
উহু', সৰু পুঠি মাছ',
উম', কি', সৰু শুনিছা, আমাৰ মাছটোৰ কথাহে কৈছোঁ',
তাকে, তহঁতৰ ভাবিছোঁ',
ডাঙৰ, সেই যোৱাবাৰ মাছ আছিলে যে', ভেঙোন মাছ হ'ব',
যোৱাবাৰ মাছ ৰাখিছে',
অ', যোৱাবাৰ মাছবোৰ চাগে সেইবোৰ পোৱালি ছোৱালী দিছিলে চাগে কুহি মাছহে উঠিছে', ডাঙৰ- ডাঙৰ', এ', হাতৰ তলুৱাখনৰ সমান মাছ, তাতকে ডাঙৰ অকমান দীঘল',
হাতখন তোৰ তলুৱা যদি লম', অহ', লং', অ', লম্বাটো তাতকে অকমান দীঘল হ'ব', বেয়া হ'ব, আকৌ ভাজি নিব লাগিব', ভাল পালে নিলে মানে সেটি, মায়ে কৈছে মাছ গেলিব',
কেনেকুৱা নিলে?
সেইকাৰণে ভাজি নিবি বোলোঁ, ফ্ৰাই কৰি নিবি যদি পায় বৰশী জালে',
কল', -কলপাতত ভৰাই, কলপাতত মেৰিয়াই',
বৰষুণ নিদিব', ইয়াতো কিন কিনকে বৰষুণ পৰিছে বাই ভালে যাই এতিয়াহছ ভাল লাগিছে মনটো',
ইয়াতে নাইদিয়া',
অহ',
ভাল লাগিব এতিয়া',
অ', হেতৰ', এহেতৰ মাইনাহেতৰ তাত বৰষুণ পুৰা হেনোঁ',
উম', ইহঁতৰ যোৱাকালিৰ পৰা দিয়ে আছে একেৰাহে',
অ', মইও দে গা চা ধোওগে আৰু ধুনিয়াকে
এতিয়া অকমান কিন- কিনকে দিছে, হ'লেও দিয়ে আছে হেই', আবেলি পুৰা দিলে দপ- দপকে দিলে আৰু',
অ', অকণ দোৱাৰ খিৰিকীবোৰ জপা', পাত মেলি মেলি দিব লাগে দে হাৱা চাৱাবোৰ সোমাব
অ আমাৰ দোৱা খিনক মেলি মেলিয়ে থোৱা আছো অ
উম', -উম', আমাৰ ঘৰ এই ঘৰৰ মানে ভিতৰখন আমাৰ বৰ গৰম',
অহ', অ মেলি মেলি থৈ দেচোন ঠাণ্ডা সোমাই যাব বৰষুণ দিছে যদি।
চাধৰ খন মেলিলিযে
অ গধূলি নেমু খৰ চৰবত খালি যে সেইকাৰণে বৰষুণ দিছে।
অ সেইটো হ'ব পায় আগতে আহা আমাৰ নেমু, যে থাকিলে মানে। এ নেমু যে আনিলে বৰষুণ দিয়ে। অ এইবাৰ নেমু, নেমু গছতে গহ গছ ঘৰতে আছে বা
উম
উম
ঘৰতে আছিলো সেইকাৰণে এতিয়া খালেই দিব বৰষুণ
মেঘে, খালেই দিব‌ বৰষুণ, পকৰি কিহৰ লগত বনাইছে আও কি দিছে?
বেচন আৰু পিঁয়াজ দিছে
অ আকৌ কিবা কিবি কবি চবি দিয়া নহয় হা
অ কবি না তেতিয়া এতিয়া বেগেতনো
উম অ
কবি, দিয়ে আমাৰ মালিকে ঢেকীয়া, দিয়ে সেইবোৰ দিয়ে ক
অ অ আমাৰ আকৌ সেই। অ আমাৰ ভোল আনিছে ভিনদেৱে ভোল জিকা যে। খাই ভাল পায়।
উ খুব খাব লাগে।
ভালে হ'ব বা এইবোৰ চেঁচা বস্তু যে ঠাণ্ডা বস্তু।
উম এ খাব লাগে গৰম দিনত ভাল।
উম ভাল আও গৰম বস্তু খোৱোতকে এইবাৰ কঠালে নাখালো আও নানিলেহি নেপালোৱে নহয়।
উম উম,
নানিলোৱে নোপালে চাগে পোৱা এহত আনিবলৈ মন গলহঁতেন নহয় দেউতা ভাগ এতিয়া নোলোৱা নাই লোৱা কাৰণে মনতো নাপায়।
হোম
উলোৱা হলে মনত পৰিলে হেতেন অও লৈ যাও এটালৈকে এইবাৰ বজাৰলৈও গৈ থকা নাই নহয় সিমানকে যি গৰম আৰু যাব লেকে এলাহক কৰে। অ অ তাতে সেইবা। অ সেইবাৰ পথাৰলৈ যোৱা নাছিলে যে এনেই বজাৰলে মানে গৈ থাকে আও এপাক এইবাৰ পথাটো লাগিছে যে গাপ। টো পাই যে এ বজাৰ যাবলৈ মনে অ মনে নাযায়গে মানে যাবলে
সেইটো মই পাতি দিম তুমি কৈ আনাগৈ যোৱা।
উম। এঘৰহেন কি হল ফোন কৰি থাকোতে গম পাইছ।
উম।
ফৌন কৰি থাকোঁতে অ কৈছিলো নেকি দালি বনাই আছিলে অ বনাই পেলাই ফোন কৰি থাকিলে দহ মিনিট কথা পাতি থাকিলে অ। কথা পাতি থাকোতে গোটেই দালি কেৰাহী জ্বলি। তাৰপিছত গিয়কে হেনো চশজন খালে। এই আমাৰলে যে কৰে আমাৰ সৰু বা হতৰঁ ঘৰৰ ওচৰ যে আমাৰ কৰি থাকে কোন মানুহজনী ঘৰ।
গম পাইছো।
উম জানো নাই মায়িলেহে পায় গালি পাইছে আও। পাছত তহতি মোলে ফোন লগাই আছিলে তোলে লগোৱা আগত।
উম।
মাই কৈ আছিলে ক দৈ মানে তাই মানে উম।
মায়ে কৈ আছিলে বাৰু কৈ থাকোতে ফোন লগাই আছিলে তাইলে মোলে।
উম। মই নাই লগোৱা মানুহজনীলে।
ময়ো নাই লগোৱা এইবাৰ তাহেঁতি মোৰ লগালো লগা বুলি ভাবিছো নিজেও নাই লগোৱা সেইকাৰণে মই।
অ সেই ছোৱালজনজনীয়ে লগাইছে নাই সে অঁ।
অ অ নহয় বিয়া দিয়া জনী।
অঁ অঁ।
ইমান স্পীড কথা পাতিলে মই সেইদিনাখন পা তাইলে ফোনে নলগা হ'ল।
তাই স্পীড এনেও স্পীড কথা কয় তাই।
অঁ এনো হেঁতি ইচপিদ কথা কয় হেঁতি। অ সিহঁতি কৈছে এনো বোলে হস্পিটেলত কথা কয় তাই বোলে।
উম তথাপি কথা এটা ক'বলৈ সুবিধা দিব লাগে হয় নহয় বেলেগক-
উম তোকাল লাগে সচাকে
এতিয়া বনি আছে নে পকৰী।
এয়া বনিব আৰু, কেয়াহী পাতি থ‌ইছো। কেয়াহী পাতি থৈছো তাৰপিছতে এই তটা লগা হে এ হাঁহ। আম ধ'ব ল দিছে বুলি আছো।
অঁ।
সেইটো কিবা আছে বাৰু।
অ আজি ভাত কোনে বনাব।
ম‌ইয়ে বনাম এতিয়া ইয়াত এই পকৰি বনাৰ পিছতে বনামেই আৰু ভাতটো।
অ ৰান্ধনি বদলি হব মানে।
উম।
অ।
বদলি হব। আহ আহ মান কিহে বনাব জানো আজি।
নামা
উম, অ দালি পানী দালি পানী মেলাই দিম আৰু।
কিবা কিবি ৰেচিপি চেচেপি নাই বনোৱা তেতিয়াহ'লে। অ কিবা ৰেচিপি নাই বনোৱা।
ৰেচিপি নাই বনোৱা নাই বনোৱা।
অঁ
বা গাছ খাই আছে পুৰা আজ-
অ বাহঁ গাজ খাই ফেচবুকত সেয়া ষ্টেটাচতো দিছো নহয় আৰু হেৰি -
কোনে?
হোৱাটছএপত দিছে নহয় আৰু মায়ে।
অ।
বাহৰ গাজৰ ৰেচিপি এখন মই শিকিছিলো নহয় এই কি কয় বাঁহৰ গাজৰ কুমলীয়া ক ন।
অ কুমলিয়ান ভাজি খোৱা নে ন।
অঁ অঁ মোক হেৰি কি খাৰ দি পেলাই খাই মানে পেচাকোকাৰত চিটি মাৰি-
অ। আমাৰ ইয়াত এনেকে খাই আকৌ বাঁহগাজ এ তাত এবাৰ খাইছিলেগে নহয়। মালিকে আমাক কাটিছিলে।
এইটো বেলেগে এদিনা কম আও। এতিয়া সময় হ'লগে যে। তেতিয়া মানে তেনেকে খাব লাগা, উম হ'ব। উম হু।